অ হয়।
শুনিছো। শুনিছো। কি কৰি আছা?
মই সেই ভাতত লাগি আছো। ভাজি বনাইছো। মাছ ফ্ৰাই কৰিছো। ভাজিছো।
অহ। অহ।
এহ। কি কৰি আছা?
ময়ো সেয়া হেৰি, মাইনা ভাগৰ অসমীয়াত, হেৰি তাৰ পৰীক্ষা আহিছে যে অসমীয়া দুখন হেৰি লিখি দিলো। তাৰ পিছত লিখি পেলাই আকৌ চাই আছিলো। লিখি দিবলৈ কৈছে, সি কিবা -কিবি
অহ। অহ।
অসমীয়া মানে পদ, আকৌ এইবোৰ সৰ্বনাম, এইবোৰ ক্ৰিয়া, অব্যয় এইবিলাক যে ব'কে নাজানে যে
অ' পদ বিলাক। অ'হ।
অ' অ' প সেইবিলাক, কিবা বস্তু বিলাক লিখি লিখি আকৌ পঙবিলাক ওৱদবিলাক লিখি লিখি দিছো।
অঁ অঁ তাকে অ ভাত বনাইছে নে কি?
ভাত অ চব্জি কুটি থৈ আহিছো।
অ অ মই হে -
মাই এ ওলাই গৈছে তাৰ কিবা বহি- অ মাইনা ওলাই গৈছে কিবা বহি পেঞ্চিল কিবা লাগে আহে আনিব মলো কিবা খালে লৈ- কিবা বহীও লাগে কিবা কিনিবলৈ গৈছে।
অ অ আমাৰো সেয়া ভাজি- ভাত বনাই আছো পাচলিবোৰ কাটি থৈছো তাৰপা বনাই থাকিম আৰু। পাচলি হেই কুন্দুলি।
উম
আলুদি ভাজিম আৰু পটল ভাজিছোঁ আকৌ জিকাই মাছে টেঙা জোল।
অ ডাঙৰ মাছ নে কি?
অ অলপ ডাঙৰে আৰু ইমান সৰু নহয় ডাঙৰো নহয় আৰু।
অ ভালেই আছে। উম ওম! অকমানেই আছে নহয়?
আছে অ, আগফালে গৈছেগে। আমি সেই আবেলি ৰাস্তা ফুৰিবলৈ গ'লো ওলাই গ'লো অকমান।
অ ভাল।
পলিটেকনিক হা পলিটেকনিকলৈ গ'লো চালোগে। আমাৰ ৰুমৰ মানুহ এজনী আছে। তাহত দেখা নাই হেনো তাৰপৰা লৈ গ'লো ৰাস্তা ৰাস্তা ফুৰি আহে আহিছোহে অকমান আগত।
অ ভালে কৰিলা ওলাই যোৱাও হ'ল। উম লৰাকো লগত আছিলে অলপ - লৰাকো লৈ গৈছিলা নহয়? অ অ
তাৰ লৰাটোও গৈছে নহয়, আমি চাৰিটা আৰু।
মনৰ কোচত গৈছে নে খোজকাঢ়ি গৈছে?
যাওঁতে খোজকাঢ়িয়ে গল, তাৰপা আহোতে মই ওচৰত আনিলো দেৰি হৈছে যে। সন্ধিয়া লাগিলে। তাৰপৰা সেই- তাক আৰু যাবলে লাগে আগলৈ গৈ থাকিবলৈ লাগে আকৌ। ঘৰলে নাহে ঘৰলে নাহে।
এ এনে বহি বহি থকাতকে অকণমান ওলাইও যাব লাগে তেনেকে।
ওলাই কৈছে, কাইলৈও যাম এনেকে কৈছো মোলৈ ওলাব কাইলৈ নামঘৰ ফালেও যাম এনেকে কৈছো।
উম
উম মানুহজনী অকলে অকলে আমনি লাগে যে।
হয়টো, ৰুমৰ ভিতৰতে কিমান থাকিব উম।
ৰুমতে দুপৰীয়া আমাৰ ঘৰলে আহিলে।
মানুহজনে চাগে ক্লাছ কৰি আছে?
মানুহজন আজি টিউচন কৰিবলৈ যোৱা নাই বাৰু।
অ অ অ
অ আজি ক্লাছ নাই। আজি হেৰি কৰা নাই, পঢ়োৱা নাই। তাৰপা সেই-
হেৰি আবেলি দুপৰীয়া আমাৰ ঘৰলে আহিলে সেহঁতে শুলে মানুহজনী অকলে অকলে আমাৰ ঘৰলে আহিছে। আমাৰ ঘৰতে অলপ বহিলেহি।
সাঁৰিহঁতে যে গৈছিলে কিবা কামত কিমান সময় পালেগে?
ভাইটিহঁতৰ চাৰে পাঁচটামান হ'ল।
এই চাৰে পাঁচতাতকে বেছি হব। ইয়াতে পাছ পিছে আধা ঘণ্টাত পালাগে নে? তোমালে ফোন মাৰোতেনে ছয়টা বাজিলে অ ছটা বাজি।
অ সেই তেতিয়াই। অকণ সময়ত এই হেৰি অ পিংক মানে আমাৰ এই বৌজনী ঘৰৰ ওচৰত।
অ অ।
সেইকণত পাইছিলেহি।
অ ভালেই হ'ল দিয়া। অ সোনকালে পালেগে বাৰু
সোনকালে মা আছে? ভাইটি ওলাই গৈছে জিকা আনিবলৈ গৈছে।
এ জিকা
হা। জিকা জিকা জিকা পাচলি।
অ অ।
মাছৰ লগত বনাবলৈ জিকাই এটাহে আছিলে।
অ সেইটো কথা অ। ক চেণ্টাৰ যাবগে নাই এতিয়া ওচৰতে পাব কবাত
এই জৰাবাৰীত পাই আনিব।
অ।
আনকগে তেতিয়া এই গৈছে ওলাই।
ভেন্দি আৰু দাঙবদি বাদে নাই চব্জি।
আমাৰ কুন্দুলি আছিলে কুন্দুলি ভাজিছোঁ পটল আছিলে সেয়া। বেঙেনা আছে বাৰু ৰাতিপুৱা খালো, উম।
ত মোক কুন্দুলিহে আনিব লাগিব পায় চব্জী এইবাৰ কুন্দুলি খোৱাই হোৱা নাই।
উম কুন্দুলি খাব খালে ভাল নহয়। প্ৰেছাৰ চুগাৰ থকা মানুহ চুগাৰ প্ৰে। কুন্দুলি আমাৰ আনেই বাৰু কুন্দুলি।
অ আমাৰ ঘ শুনিয়ে থাকো কুন্দুলি বাৰো সেইটো কথা। খাব লাগে আমাৰ আমাৰ অনাই হোৱা নাই আনিব লাগিব।
উম। নাই পৰীক্ষা ইহঁতৰ কেতিয়া পা মাইনাহতৰ।
পৰীক্ষা মাইনাহতৰ সোমবাৰৰ পৰা পাবহি নহয় ষ্টাড পৰা এতিয়া হেৰি হৈছে পি পুৰা। গোটেইখিনি বস্তু গোটাই নাছিল। ওতে ওচৰতে বহি থাকিব লাগিব বোলো
অ অ পালেহি না পৰীক্ষা
উম
ডিছ খন প্লেটখন লৈ আনা উম পপকন খাই আছে সেইখন লৈ আনা যোৱা সেইয়া
ভালে হৈছে খাবলৈ দিব লাগে উম
এই তাক খাওঁ খাওঁ লাগিয়ে আছে মৰ্টন খালে আজি গ'লে অংগনাবাদিলৈ গ'ল অ গ'ল গৈ পেলাই অলপ দেৰি থাকিবলে আহিলেই এঘাৰ চাৰে এঘাৰটালে।
অ
কাইলৈ পলিঅ' আছে
অ।
ইয়াত খোৱাবগে লাগিব।
ল গৈ লৈ যাব লাগিব নে।
লৈ যাব লাগিব অ তালে লৈ যাব লাগিব অ।
চাব চেন্টাৰলৈ লৈ যাব
চাব চেন্টাৰলৈ লৈ যাব লাগিব অ তাতে খুৱাব দছটা বজাত খোলে উম চব লৈছে আমাৰ লৰা হঁতৰ লগৰ চবকে
অ চবকে খুৱাবো
অহ এইটো বয়সৰ
উম
তপাত তিন বছৰত সেই কিছুমানে বেজি আছে বেজি আছে কৈ আছিলে তা পৰা সুধিলো পাছে তিন বছৰত বেজি নাই
সেই পাঁচ বছৰ আছিলে
পাঁচ বছৰত আৰু দছ বছৰত থাকিব
পাঁচ বছৰ অ দহ বছৰ বছৰত থাকিব আকৌ ষোল্ল বছৰ চৈধ্য বছৰ নে ষোল্ল বছৰ তেনেকে দিব জেনো
অ তেনেকুৱাকে থ
ষোল্ল বছৰত থাকে নেকি
ষোল্ল বছৰত থাকে হপাই আমাৰ চৈধ্য বছৰত থাকে নহবি অ মই মাইনাক দহ বছৰত দিয়া মনত আছে আৰু দিয়া মনত নাই আৰু এতিয়া দিয়া নাই নহয়
এ হেৰি তেৰ নে চৈধ্য এনেকুৱা
অ তেতিয়া চাব লাগিব এতিয়া সুধি চাব লাগিব
ত'য়া চৈধ্য বছৰত দিয়ে নেকি বেজীবোৰ দিছে এতিয়া
চৈধ্য বছৰলৈকে সুধি চাব লাগিব টা
অ সুধি চাব সোনকালে দিব হ'ব তেতিয়া
উম
সেয়া কালি লখিমপুৰলৈ গৈছিলে ভাইটিহত কালি কিবা কাম আছিলে অ খবৰ ল'বলৈ গ'ল আৰু গৈ মেলিহে
তাৰ বোলে বৰ ভাল ব্যৱহাৰ কৰিছে
ভালকে কৰিছে অ খোৱা বোৱা ধুনীয়াকে দিছে হেনো খাবলে লৈ আপেল আম চাম এনেকে কিবাকিবি দিছে আকৌ পাও ভাজি
অ অ কছ কৈছিলে কৈছিলে ভাল পাই াবাই আহিছো বুলি কৈ চা আকৌ সেই অকমান ছোৱালীজনীক অ অকমানি ছোৱালীজনী যে তাই অ সেইটো লোৱাৰ পৰা ভাল হ'ল বা।
হেতঁৰ ঘৰলৈ গ'ল হেনোঁ।
বা দুইজনী গৈছে নহয় লগত।
গৈছে অ', ভাইটি সৈতে গৈছে, গৈ খবৰ ললেগে।
ভালেই হ'ল।
এয়া, ভালেই হ'ল খবৰ এটা ল'লা।
তাকে, বতৰটো ভাল নে সেইফালে আজি?
বতৰ ভালেই বাৰু অ', দিনত বৰষুণ দিছিলে এতিয়া দিয়া নাই।
উম, আজি আকৌ আমাৰ এইফালে অকমান সেই অ' আবেলি সময়ত দিলে অকমান।
আমাৰও দিছিলে ইয়াত আবেলি, দি আকৌ ৰ'দ দিছে।
য়া আমাৰ ফালেও ৰদ দিলে। তেনেকে
অ', অ' দিলে বানপানী অ হ'ব আকৌ ডাঙৰকে দিলে উম
আমাৰ সেই লালুকৰ দোকা অ লালুকৰ দোকানী এজনী যে হেৰি হৈছিলে সেই এ ম ইউটিউবাৰ এজন আহি পেলাই হেৰি কৰি দিলেহি নহ বস্তু লখিমপুৰলৈ আহি বহুত বস্তু বহুত জেগা কিবা কাম লৈ আহিছিলে তাৰপা মানুহজনীকো দিছেহি। সহা সহায় কৰিছে। বাতৰিত, অ' বাতৰিত দেখিছো, বৰ ভাল পাই লৰাটো।
হেৰি যে, দৰ যে, পানীটো বেছ সোনকালেই হয় আকৌ।
নহয়, পানী বানপানী বুলি নহয়, এই দোকা আমাৰ যে ইয়াত যে ৰাস্তা দোকান চোকানবোৰ অতৰোৱা নাই জানো?
অতৰাইছে জানো।
অঁ' সেই চাৰি-লিত বুঢ়িজনীয়ে যেনেতেনে দি পেলাই চলি আছিলে দোকানখন অৱস্থাই নাই।
অ'।
সহায় কৰিছে, সি পইচা দিছে, কিবা বস্তু পাতি বজাৰ কৰি দিছে। তাকেহে গাড়ীখনৰ এই, ঠিকে চলি আছে নে?
গাড়ী চলিয়ে আছে বাউ এতিয়া। তাত লালুকত আছে, চলি মেলি আছে। অ', আজি গৈছিলে তালে এপাক চাবলে।
অ', ভালে হ'ল আকৌ মাজে মাজে চাব লাগে দিলে মানে।
অ' গৈ চাই মেলি আহিলে, সেই কৰি। সে এতিয়াতো খেতিও কৰিব। অ' আকৌ নতুনকে আহিছিলে নেকি ন?
কি?
এ নতুন, আকৌ মানুহকেইটা আহিছিলে নি?
অ', অ' নাই আজি হেৰি আমাৰ ঘৰলে আ অহা নাই, নহয় লৰাকেইটা বোলো সেইকেইটা লৰা কথা বতৰাবোৰ ভাল বোলো।
অ' সিহঁতৰ ভাল কথাবোৰ তে কি কোৱা
আকৌ আকৌ বেলেগ এজনৰ কথা কৈ আছিলে সেইজনেও ফোন মাৰিছে বুলি কৈছে।
অঁ' অঁ'। তাকেহে, চাই ল কি হয় উম
অ' সেইটো কথাটো। সিদ্ধান্তটো পতককে ল'ব নালাগে, ইয়াক কৈ দিবও নালাগে পতককে।
উম, পতককে।
উম হেতি যে ধৰ পুৰণা ন লা, আগ হেৰিকে দি আছে কৰি আছে।
অ চলাই থাকিলে ভাল
উম আমাৰ লৰাহতলে কবাত হেৰি হব খেল হব ফুটবল খেল হব বোলে
জানো পাই গম পোৱা নাই, ক'ত হ'ব বুলি কৈছে বা।
কিবা উম, সেইদিনাখন কালি কথাই কথাই ওলাইছিলে। বোলে হে সি আকৌ হেৰিয়ত আছে ভুলণ দিয়াত আছে হেনো তাৰ দায়িত্ব আছে তাৰপা চোৱা চিতা কৰিব লাগিব।
এই ইয়াত নে তাত?
টাউনত নহয়, টাউনত নহয় । ক-কৰ'বা-কৰবাত টীম মাতি হেন মাতিছে তাৰপা কাৰবাক কাৰবাক দা দিছে, ক্ষেত্ৰত ঢেৰ কথা পাতি আছে লগৰ এটাই মানে ফোন মাৰিছে তই এনেকুৱা এনেকুৱা লব লাগিব, সি কৈছে মোক মোৰ হেৰিয়ত আছে নামটো, চিঠি খনত নে ক'ত ক'ৰবাত নামটো আছে বুলি কৈছে।
অ', জানো গম নাপাও, অ', ক'ব নহয় কলে গম পাম।
তাৰ ভাগৰ
পৰীক্ষা সোমবাৰে এদাই হবলা তাৰ, এটা আছে আৰু।
এতিয়া কি কৰিব, তাতে থাকিবনে আকৌ ৰুম ল'বনে?
এতিয়া সেই সোমবাৰে পৰীক্ষা দি ঘৰলে আহিব হবলা, এতিয়া তাতে ৰুম ল'ব লাগিব। উপাই নাই নহয় কি কৰিব
অ'।
আনি পেলাই এতিয়া কি কৰে সিদ্ধান্তটো সেহতেহে গম পাব।
এতিয়া কৈছে ককা থাকিলে ভাল পাওঁ বুলি ককা থাকিলে মানে দেউতাকে পঠাই দিয়ে ভাল হ'ব ৰুমটো।
অ', তেনেকে থাকিব পাৰিবই আৰু মিলাই। অ', এয়া।
আকৌ তাৰ আগত হ'ব নহয়।
উম উম। বন্ধ হ'ব, । ভাত বনাওঁক তেতিয়া, ময়ো বনাওঁ।
অ', বনাওঁগে আৰু শুনা হেৰি কি আম-আমাৰ তাৰ কুমবৰীয়া বজাৰখন আজিকালি নহয় নেকি?
বহে বহে, আহে।
অ', অ', অকল তাত, অ', অ', কি কি বস্তু ওলাই?
কাপোৰ ওলাই, কাপোৰ কানিবোৰ, চাটি-তাটি, চেণ্ডেল-তেন্দেল, চবজি এনেকৈ কেতিয়াবা আনে। সেইবোৰ বস্তুৱে আনে মনিহাৰী
অ', অ',
সেনেকুৱা, মন্দিৰৰ ওচৰত যে হয় অ', সেইবিলাক চাৰিজন মান আহে বেপাৰী।
উম।
এই ফুলি চুলি কিবা কিবি এনেকুৱা, সে সৰু সুৰা বস্তু আৰু তেনেকে।